কি কৰিছা? অ- শুনিছোঁ, তুমি কি কৰিছা?
এ আছো দিয়া।
ভাল তোমাৰ?
ভালে ভালে, ভাল তোমাৰ?
অ মোৰো ভাল দিয়া, গৰম কেনেকুৱা-
গৰম বহুত- গৰম দিয়া। আজি, আজিৰ গৰমটো বাৰু-
অকমান কম নেকি অ বতাহ মাৰি আছে। আছে কিন্তু বাহিৰত- ন অলপ, অলপ-অলপ বতাহতে পাইছো। অ বেছি ভাল লাগিছে, ফেনৰ বতাহটো পোৰা গৰম গৰম আহি আছে হয়নে? গৰম আহি আছে অ বাহিৰৰ বতাহটো কিন্তু বহুত ভাল লাগিছে। যে ময়ো সেই বাহিৰতে অলপ খোজকাঢ়ি আছো এনেই। সেয়াই ভাল লাগিছে। বাকী ভালেই আৰু তোমাৰ? আৰু, অ', ইমান গৰম দিছে, আৰু দিয়া বহুত গৰম মানে, তুমি থাকিব নোৱাৰা গৰম দিছ
তাকে, তাকে, এতিয়াই, এতিয়াই যদি এইটো গৰম হয় তোমাৰ জুলাই আগষ্ট মাহলৈ দেখোন বহুত
সেইয়াই এতিয়া পাই মানে পাৰা যদি মানে গছ-চছবিলাক চাইডে-চাইডে জেগা আছে যদি, আৰু ৰোৱা মানে, কি হ'ব, জানা? এতিয়া যদি ইমান গৰম, আজিৰ পৰা আৰু পাঁচ বছৰ পিছত
আ, নাই তেতিয়ালে মানুহবোৰ একদম বহুত, মানে, কিবাই হ'বগৈ, মানে, মান
তিয়া। অ স্কিন মানে তোমাৰ কলা পৰি যাবগে চব ফালৰ পৰা মানে আ। অন অ ওলাব নোৱাই এতিয়া নে কি, জানা? আগৰ ৰ'দতটো কেনেকুৱা আছিল? তুমি ওলালেও, মানে, গাত ইমান নালাগে। এতিয়া ৰ'দতো তোমাৰ এনেকুৱা হৈছে তুমি যদি ওলাই যোৱা তোমাক পুৰি লৈ যায়।
পুৰি লৈ যায় অ'।
আৰু মানে কি হয় তোমাৰ একে মানে গা-গালবিলাক বা হেৰিবিলাক
আৰু কিবা নহয়এনেও তুমি মন কৰিবাচোন মই স্কুটিখন লৈ পেলাই, এনেকে, টাউনৰ টাউনে দি যদি এনেকে এবাৰ আহোঁ, এই, এইখিনি জেগা, কিবা ফৰ-ফৰণি
অ', অ' সেইটোৱেই হাতটো মানে ওলাই যদি অ', অ' গোটেইখিনি, মানে, অ', সেনেকুৱা হৈছে। আৰু মানে বেছি মানে তোমাৰ কি হৈছে, জানানে? বহুত, মানে, তোমাৰ সুবিধা কৰা হৈছে, মানে গৰমটো কাৰণে পেটৰ প্ৰব্লেম বহুত হৈছে গম পাইছা নে? একদম, অ', একে নেমুকে একেবাৰে নেমু চৰ্বতকে খাই আছোঁ। গম পাইছা নে? তথাপিও বোলো, শান্তি লাগক অ', অ' একদম মানে অ', মানে, সহ্য হোৱা নাই আৰু চাবাচোন, মানে, গছত যদি কিবা ফলো লাগিছে, মানে, ৰ'দটোৰ কাৰণে মানে ফলটো মানে বেয়া হওগ
বেয়া হৈ-হৈ গৈছে অ', হেৰি, ৰবাব টেঙা আছে নহয়, আমাৰ ঘৰত ৰবাব টেঙা আছে ৰবাব টেঙা, অ', ৰবাব টেঙা হেৰি মানে তাপ ক'ত? ওপৰৰ ফালে, মানে, ঠাৰিডালৰ ওচৰত যে, সেইখিনি একদম হালধীয়া হৈ গৈ আছে।
পকিব টাইম হোৱা নাই, হয় নে নহয়, অ'। কিন্তু তোমাৰ এতিয়াই ইয়েল' মানে হৈছে, তোমাৰ অ', বেয়া হৈ যাবগৈ তোমাৰ।
মানে পুৰিছে ৰ'দে।
অ', সেইটোয়ে। তোমাৰ মানে কি হৈছে জানা, এতিয়া মানে ৰ'দটোৱে মানে তোমাৰ ফলসা বস্তু বস্তু বিলাকো বেয়া কৰিছে। ‌ অ', মানে তে এ যি অ', সেইটোৱেই। মানে, অ', তুমি যদি মানে আমাৰ এতিয়া চ উম তুমিতো আমাৰ ঘৰলৈ আহো টো পাইছিলে। আমাৰ এতিয়া ফুলৰ বাগান খিনি হয়। এতিয়া তোমাৰ পানী নি দিলে, মানে কাইলৈলৈ ফুল মৰহি যোৱা নিচিনা হৈছে, গম পাইছা। অ', অ'। আৰু নহয় মানে কি কিছুমান ফুল আছে তোমাৰ পানী নি পানী নিদিলেও হয়। কিন্তু কি হৈছে পাত ফুল আৰু। যিবিলাক পাতেৰ পাতৰ দিয়ে হয়। অ', সেইবিলাক কিছেন
হাল অ হালধীয়া পৰি গৈছে অ আৰু ফুলবোৰ মানে ফুলবোৰো কিবা হেৰি হৈ যোৱা মোৰ
অ', অ' হেৰি হৈছে অ'সেনেকুৱা হৈছে, মানে এনে চাচুন ফুল বিলাক থাকিলে ইমান ভাল লাগে। এতিয়া যদি ফুল বিলাকো তেনেকুৱা হয় কিমান বেয়া লাগে কোৱাচোন? অ', বৰষুণ পৰে অ'। আৰু গৰমতু ইমান বেছি নহয় দিয়া আগতে। উম
তাকে বৰষুণ নাই এতিয়া। সেইটো কাৰণে মানে
একদম অসুবিধা সৃষ্টি কৰিছে দেই গৰমে। কিন্তু সকলোৰে কাৰণে আৰু তোমাৰ উলা কবৌ নোৱাৰি। এতিয়া তুমি স্কুল গলেও যা
খোৱা বোৱা খোৱা বোৱা পৰা লৈ একোৱে কৰিব মন নাযায় দেখোন
মইতো আজি তোমাৰ সেয়া পইতা ভাতহে খাইছোৱা আলু পিটিকা দি পেলে। সেইকেইটাই অশান্তি কৰিছে, গম পাইছা? এতি এতিয়া চব মানে থলুৱা খাদ্য খাবা। যে গাছ টেঙা হওক শুগ্লত ভেদাইলতা এইবিলাকহে খাবা। অ', সে তুমি নহয় জানানে? গাজ টেঙাটো যদি বনাই থৈ দিছা সেই গাজ টেঙাতে মানে তুমি পিয়াঁজ অলপ, আদা অলপ কাটি পেলাই ভাতৰ লগত খাবাচোন ইমান ধুনীয়া লাগে। সেইটো খায়। খাবলৈ বহু অ', অ'। বহুত ভাল লাগে সেইটো, হয়নে? আৰু তোমাৰ এনে উম। অ', বহুত ভাল। তুমি কি কৰিবা জানা? লোকেল মুৰ্গী যদি এনেকে বইল কৰি খোৱা, তাতে মানে, তুমি গাছ টেঙাত টো দি দিব পাৰা, সেইটো সোৱাদো বহুত
মই লোকেল মুৰ্গী খাই পোৱা নাই, কিন্তু মাছটো যে। মাছে ন নৰসিংহ পাতে, গাছ টেঙাই, তেনেকে
অ' তেনেকে খাইছা। কেনেকে বনাই বাৰু সেইটো মই কিন্তু সেইটো।
অ', সেইটো, সেই গাছ -টেঙাখিনি পিহনাত ধুনীয়াকে -মিহিকে তুমি, হেৰি ল'লা। মানে পিহি ল'লা, অ', তাৰপিছত অলপ এনেকে ভাজি পেলাই যেনেকে আমি মাছ ভাজিম আৰু, মাছটো ভাজি লৈ পেলাই খিনি তলতে পাচ কল দিলা ন পাত দিলা। দি পেলাই তুমি গাজ টেঙা খিনি দিলা, আলু এটাও তাতে কাটি দিও বুলি ক'লে দিব পাৰা।
তেনেকেই ভাল লাগে ন খাবলৈ, মই খাই চাম ৰ'বা তুমি কৈছা যেতিয়া খাবলৈ বাৰু মন যায়ে গাজ। তেঙাদি, অ'। আমি আগতে খোৱা নাছিলো নহয় গম পাইছা। উম আগতে মানে কি হৈ অ', আগতে মানে কি হৈছিল তোমাৰ গা গাছটেঙাটো ইমান মানে আমাৰ ঘৰত ব্যৱহাৰ হোৱা না ছিলে মানে কবাত-কবাতহে খাইছিলো তাৰ পিছত ইমান ভাল লগ বা হ'ল কেম খাওঁৱে মানেই
আমাৰ, অ', ঘৰতে আছে নহয় গাজ টেঙা, ঘৰতে আছে দেউতা কাটি আনে আউ সেইটো কাৰণে বছৰটো মায়ে মানে
মানে বনাই থৈয়ে দিয়ে মানে, এইবাৰ নহলে তোমাৰ যেতিয়া মানে গাজ হয় এতিয়া এইবাৰ তুমি আমাৰ ঘৰলৈও লৈ আহিবা ময়ো বনাই পেলাই থৈ দিম তেতিয়া। গোটেই বছৰটোৰ কাৰণে ন? এতিয়াতো এনেইজে এতিয়া যোৱা-যোৱা দিন নহয়। এটা সময়তহে হয় বুলি কয়। কিক, কি মাহৰ হয় বাও? গাছটো
গাছটোত আমাৰ তোমাৰ পাহাৰীয়া টো গাজ।
অ', বাৰ মাহে ওলাই থাকে। অ', সিহঁতটো আকৌ সৰু সৰু আমাৰ ইয়াৰ নিচিনা ডাঙৰ ডাঙৰ নহয় কন্তু সিহঁতৰ তো গম পাইছা নে? মানে অ' সৰু সৰু হয়। কিন্তু আমাৰ যিটো মানে, অ। আমাৰ যিটো লোকেল হয়, সেইটো মানে ডাঙৰ ডাঙৰ হয়।
পাহাৰত তোমাৰ বাহটো তেনেকে ডাঙৰ শিলৰ মাজত সুবিধা নাপায় সেইকাৰণে গাছতো সৰু হয়। আমাৰ ইয়াত মানে এ আমাৰতো বহুত মাটি-চাটি আছে শিল-চিল নাই। সেইকাৰণে গছতটো ডাঙৰ হ'বলৈ বে-
ডাঙৰ হবলৈ, অ', সেইটো কাৰণে মানে গাজটো মানে বহুত ডাঙৰ হয়-হয়নে? বাহ টো মানে যিমান ডাঙৰ হয়, গছতটো মানে সিমানে। ডাঙৰ হয় চাগৈ, সেইটো চাই পেলাই মানে ডাঙৰ
তাকে
অ, ভালেই নহলে ন তেনেক।
অ তেনেকে ভাল এনে হেৰি সিহঁতেহে। সেইকাৰণে সিহঁতে আৰু। সিহঁতৰ গাছটো খাবলৈ কি জানা, আমাৰ গাছটো মানে কি হয় ডা মৰম অ যদিও আমাৰ গাছটো ফোপোলা ফোপোলা কিন্তু সিহঁতৰ তাপৰ গাছটো কিন্তু সিহতৰ গাছ স তোমাক তাই
অ, একদম খিণমিন হয়। হয়নে সৰু সৰুকে হয় অ অ সিহঁতৰটো অ টাইট অ অ আমাৰটো ফোপোলা আৰু মানে কি হয় তোমাৰ মানে আমাৰটো অ পানী বেছি পায়। সিহঁতৰটো পানী বেছি ইমান নাপ পাই যে পানীটো তোন সেই বৈয়ে যায় অ, সেইটো কাৰণে অ আমাৰ মানে কিবা জেগাত কি হয় বৰষুণ হলে পানীটো ৰৈ যায় ন, সিহঁতৰ সেইটো চাইডে ৰৈ যাব নাপ উপায় নহয় বৈয়ে যায় বব
তাকে। নেপায়, তেনেকে জে যত্ন কৰি পেলাই অকমান বস্তু খিনি ৰাখিছে আৰু ভালকে, সিহঁতে সেই তেনেকে পেলাই ৰাখিছে আৰু।
তেনেকেই সিহঁতে চলি আছে চোৱাচোন হয়নে? তুমি এতিয়া মানে তুমি বজাৰে বজাৰে তুমি আগতে মানে কি হয় হৈছিলে তোমাৰ আদিবাসী
তুমি এ তুমি এতিয়া তুমি য যতে যি বজাৰলৈকে নোযোৱা তুমি কাৰ্বি এনেকে মানুহ পাবাই আৰু গাছ টেঙা চাচ টেঙা
অ লৈ আহে। আৰু সিহঁতৰ মানে কচুটোও বহুত
বহুত ধুনীয়া, খাবলৈ ধুনীয়া, মানে কি যানা মই ক'লো নহয় আমাৰ ইয়াত আমাৰ ইয়াত পানীটো বেছি হয়। যে
অ পানীটো বেছি হয় কাৰণে ধৰে। কম হয় আমাৰ ইয়াত ধৰে, হয়নে আমাৰ কচু বিলাক ধৰে, কিন্তু সিহতে দিয়া কচু টো তো একদম নধৰে।
নধৰে খাবলৈও ধুনীয়া, এই সেই কচু সিহঁতৰ সেই কচুটোদি পেলাও তুমি মাছ, বিলাহী এনেকে
অ বহুত ভাল লাগে খাবলৈ অ ভাল লাগে ভাল লাগে সিহঁতৰ সেইটো খাবলৈ ইমান ধুনীয়া লাগে অ কচুত
ই দি পেলাই তুমি খাবাচোন আলুৰ সলনি, অ, জালুক জালুক অলপ সৰহকে দি
অ বহুত ভাল লাগে হয় দিয়া উম বহুত অ অ', বহুত ভাল লাগে হয় দিয়া ও বহুত ভাল লাগে খাবলৈ আৰু মানে তোমাৰ বিশেষকে ঠাণ্ডা দিনত যদি তেনেকে খাবলৈ পাই আৰু কি লাগে হয়নেে এ বহুত ধুনীয়া লাগে আৰু অ খালি জালুক অলপ অ সেয় অলপ খালি তুমি জালুক বেছিকে দিলা অ', বেছি মছলা দিব নালাগে আৰু তেনেকে খাব পাৰি অ', কিন্তু সে হল অ', আমি মানে নহয় আগতে কি হৈছিল লোকেল মুৰ্গীৰ লগতহে খাইছো চোৱা পাছতো হাঁহৰ লগত যে খালে ভাল লাগিব সেইটো ভাবা নাছিলোঁ কিন্তু যোৱাবাৰ মানে অ', যোৱাবাৰ হাঁহৰ লগত বনাইছো, তোমাৰ মানে হাঁহৰ লগত লোকেল মুৰ্গীকৈও বেছি
ধুনীয়া লাগিছে হাঁহৰ মানে কিয় বেছি ভাল লাগিব জানানে? হাঁহৰ এইটো তোমাৰ চিজন লৈ পেলাই তেল হয় নহয়, সেই তেলটোৰ লগত মানে
অ', মিক্স হৈ যায় অ, আৰু ধুনীয়াা মানে খাবলৈ বহুত ধুনীয়া লাগে তোমাৰ মানে আমি মানে এনেই খোৱা নাছিলোঁ,
পাহাৰীয়া যিটো যে এনেকুৱা হেৰিটো যে বুুৰতটো যে
অ', অ', গোলকচ হেইটো গোলটো, গোলটো দীঘলীয়াটো নহয় গোলটো দীঘলীয়াটোৰ লগত তুমি মাছ খাব পাৰা বহুত ধুনীয়া লাগে মাছ খাই টেঙা, অ', বিলাহী মাছ সেইটো কছো বহুত ভাল লাগে। অ, লৈ আহে ন অ', তুমি আনি চাবাচোন। বহুত ভাল লাগে খাবলৈ তুমি মানে ভাল পাবা খাই, অ খাবলৈ ভাল লাগে, ভাল লাগে, এ এনেকে মানে ঘৰুৱা বস্তু বস্তুবিলাক খাই ভালেই লাগে ন আকৌ হালধি তৰকাৰী খায়ো ভাল লাগে, হালধি তৰকাৰী
নহয়, আমি যে এ মাছ মাংসতটো আমি এই মছলা এগাল দি পেলাই খোৱাতকে
অ', অ', ঘৰুৱা বস্তু খোৱাই ভাল। অ', অ', আৰু হালধিটো খোৱাতটো ইমান ভাল হয়নে?
অ', তাকেই তেনেকে খোৱাটো আমাৰ কাৰণে স্বাস্থ্্যৰ কাৰণে বেছি ভাল ক্ষতিও নকৰে কিন্তু আমি মছলা দি খালে আমাৰ গেছ হ'ব, হজম নহয়, ইটো সিটো সেয়াই বেমাৰহে হয়।
হয়', হয়', সেইটোৱে বুজিছা ঘৰুৱা বস্তু বিলাক যিমান খাবা, সিমানে মানে ভাল তোমাৰ
আৰু হেৰিতো খাই নহয়, লোকেল মুৰ্গীটো হেৰি, তিলৰ সতিও খায়।
কিন্তু মই কিন্তু খাই পোৱা নাই। গম পাইছা নে তিলৰ লগত? অহ তোমাক মই অলপ পিছত কল কৰিম দিয়া হব নে? উম, মই তোমাক অলপ। পিছত কৰি আছো।
অ অ ঠিক আছে দিয়া, অহ অ। ঠিক আছে।